হেল্ল' হেল্ল অ শুনিছো শুনিছো কি কৰি আছ?
অ এই এনেই আছো আৰু এতিয়া একজাম চেকজাম শেষ হ'ল আৰু
অ একজাম খতম হল অ মই এনে আছো কি কৰিম আৰু একজামো শে হলেই কি কয় অ চচিয়েল মিডিয়াত এনে আৰু ৰিলচ ক্ৰল কৰি আছো
অ তাকে তাকে
অ
ময়ো সেই চ চিয়েল মিডিয়াতেই ৰিলচ ক্ৰল কৰি থাকো আজি কালি অলপমান মানে বেছি টাইম দিয়া হৈ গ'ল ছচিয়েল মিডিয়াত
অ মই এতিয়া অলপ কমাইছো নিজৰে টাইমটো কাৰণ কি ইমান মানে দিন টোত ইমানে মানে চচিয়েল মিডিয়াত ব্যস্ত হৈ গ'লো ন বেলেগ বোৰ মানে কামৰ কামৰ কাৰণে মানে সময়ে ন নাবাচা হৈ গৈছে মানে ক'ত কিমান দেৰি গুচি যায় গমেই নাপাও
উম উম
সেইকাৰণে মানে তোৰ যদি মানে ভাবো যে এই পাঁচ মিনিটহে আৰু চাই লয় একো নহয় বুলি ভাবিলে ক'ত এক ঘণ্টা দেৰ ঘণ্টা গুচি যায় কেনেকে গুচি যায় গমেই নোপোৱা হ'
অ মোৰো ত চেম সেইটো কাৰণে এতিয়া আৰু অকমান কমাব লগীয়া হৈছে এডিকচন হৈ যায় ন বস্তুটোৰ সেইটো সেইটো কিবা এটা থাকে
তাৰপিছত আনটো তাৰপিছত আনটো আহি থাকে আহিয়ে থাকে ন চাই চাই চাই চাই কেতিয়া গুচি যাই সময় গমেই নোপোৱা
উম সেইটো হয় আৰু এফেক্ট কৰে ন আমাৰ অ ধৰা ডে টু ডে লাইফৰ টাইম ৱেষ্ট হয়
এতিয়া আ বহুত সেইটো বহুত এফেক্ট কৰেতো হম হম
তাকে মইয়ো সেই মাজতে বহুত চোৱা হলো তাৰ পিছত মানে অকমান কমাই দিলো আৰু মানে মই গম পাইছো আৰু পঢ়াৰ মাজত ডিষ্ট্ৰেকচন হৈ যায় এনেকা লাগে যে অ এবাৰ চাই লও আৰু কি হব থাৰ্টি মিনিটছৰ কাৰণে তাৰপিছত দেখা যায় যে এ ঘণ্টা হৈ গ'ল দুই ঘণ্টা হৈ গ'ল তো যে সময়খিনি নষ্ট হৈ গ'ল পঢ়াৰ ক্ষে ত্ৰত ডিষ্টেকচন হৈ গ'ল।
সেইটোয়ে সেইটোয়ে আৰু লগতে কি হয় মানে ক'ব গ'লে আজিকালি সেই চচিয়েল মিডিয়াৰ কাৰণে আমি মানে মানুহ চানুহ মাত নিদিয়া হৈছো গমেই নাপাওঁ ক'ত ওচৰে পাজৰে কিবা চলি আছে নে নাই চলা, তাতেই মগ্ন হৈ কেনে একদম মানে একদম মানে তাতেই সোমাই যোৱা যেন লাগে ন আৰু বহুতৰটো এনেকুৱাও হৈছে যে ছ'চিয়েল মিডিয়াত যোনবোৰ ইনফ্লুৱেঞ্চাৰ বা যিবোৰ ভিডিঅ'জ আহে সেইবোৰ চাই কেনে মানে ইন্লুৱেঞ্চ হৈ যায় সিহঁত ত মানে সেনেকুৱা এটা লাইফ ষ্টাইল মানে কেৰি কৰিব খোজে। যাৰ ফলত মানে বহুত মানে ক'ব গ'লে ব্যয়তো বহুত বেছি হৈ যায় মানে চবৰে একেই সমান মানে বা ইন ইনকম নহয় ন পইচাৰ ত নিজৰ যোনটো ইনকামৰ সেই ইনকামটো চাই কেনে চলিব লাগে মানুহে। বাট কিছুমান মানুহ আছে মানে চচিয়েল মিডিয়াতো মানে সেই চাই কেনে মানে। পুৰা একদম পইচা মানে মানে তেনেকুৱা যোন টো ণ্টেণ্ডত চলি থাকে তেনেকুৱা কাপোৰ। উম, উম আৰু লগতে মানে ক'ব গ'লে সেই ট্ৰেণ্ডত চলি থকা কাপোৰ ট্ৰেণ্ডত চলি থকা বস্তু কিনিব যাওঁতে মানে ক'ব গ'লে, ইফালে মাহটো চলিবলৈ পইচাই নাবাচে কাৰোবাৰ সেনেকুৱাও হৈছে। মই শুনিছো সেইকাৰণে মানে একচুৱেলি ক'ব গ'লে যদি নিজকে যদি নিয়ন্ত্ৰণত ৰাখিব পাৰে আৰু যদি মানে মানি গা মানে মই ম ছ'চিয়েল মিডিয়াত অপব্যৱহাৰৰ নকৰো। জাষ্ট দেট ভালৰ কাৰণেই মানে ইউজ কৰিম তেনেহ'লে একো নাই কিন্তু যদি মানুহবোৰে সেইটো বুজি নাপাই কেনে যদি নিজৰ মূল্যবান সময়খিনি তাতে যদি, ব্যয় কৰি দিয়ে, তাতে যদি দিনটো যদি ছ'চিয়েল মিডিয়াতে ব্যস্ত হৈ থাকে। তেনেহ'লে সেইটো এটা মানে বেয়া। প্ৰভাৱ পেলাই জীৱনত মানুহ
সেইটোৱে অ' অ সেইটোৱে চ'ব বস্তুেই এটা এডভানটেজ এটা ডিচএডভানটেজ থাকে, সেইটো মানুহে কেনেকে বুজিব পাৰে আৰু কেনেকে নিজৰ অ' ভালৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে সেইটোও ইম্পৰটেণ্ট ন। আৰু এতিয়া দেখা যায় যে, মানুহবোৰে ছ'চিয়েল মিডিয়াত যিমান থাকে। নিজৰ ফেমিলীক টাইম দিব নোৱাৰে, নিজৰ লাইফষ্টাইল যেনেকে নিজৰ স্বাস্থ্য বহুত ইগনৰ কৰে মানুহে ত' সেইটো কাৰণে আৰু অকমান তাতে মানুহে ফ্ৰী টাইম পালে ছ'চিয়েল মিডিয়াৰ পৰা দূৰত থাকি, অকমান নিজৰ প্ৰতি টাইম ওলাওক বা নিজৰ পৰিয়ালৰ প্ৰতি টাইম ওলাওক। এনেকুৱা নহয় যে পুৰা মানে হেৰি এৰিয়ে দিয়ক আৰু চাব লাগে লাগে ন, মাইণ্ডটো ফ্ৰেছ হবলোটো লাগে।
হম, হুম। আৰু ছ'চিয়েল মিডিয়া বাৰু মানে আজিকালি কি হৈছে নিজৰ লগ বন্ধু ধৰ যোনে কৰ্ম সূত্ৰে হওঁক বা স্কুলীয়া যোনখিনি বন্ধু থাকে, সেইখিনি মানে এক একেলগেতো নাথাকে, চবে বেলেগ বেলেগ জেগাত পঢ়িবৰ কাৰণে চাকৰি কাৰণে গুচি যায় এটা সময়ত সিহঁতৰ লগত কন্টেকত থকা কাৰণে যোগাযোগ কৰিবলৈ ছ'চিয়েল মিডিয়াত টো একদম এটা ভাল মাধ্যম হয়। কিন্তু সেইবোৰ ক্ষেত্ৰতে যদি চাব যাওঁ আমি বহুত ভাল কাম কৰি আছে। আৰু সেইটো বুলিও নহয় ছ'চিয়েল মিডিয়া দি মানুহে বহুত সৰু সুৰা বিজনেচ আজিকালি ব্যৱসায় চলাই আছে। বা তাৰ পৰা বহুত ইনফৰমেশ্যন বা কিছুমান বহুত ভাল ভাল ভিডিঅ'। বা নিউজো নিউজৰ মানে ক'ব গলে, আজিকালি নিউজ নাচালে চচিয়েল মিডিয়াত ভালে খিনিয়েই নিউজ পোৱা যায়।
অ', পায় পায়, উম।
তাৰ মাজত সঁচাও থাকে মিছাও থাকে, মানুহে এতিয়া যদি মানে এটা ভেৰিফাইড ভাল যদি নিউজৰ চেনেলৰ পৰা চাই, তেনেহলে বাৰু সেইটো সঁচা তথ্যই দিয়ে। সেনেকুৱা মানে কথাটো যোনে চলাব জানে আৰু আৰু আজি আজিকালি মানে ক'ব গ'লে, কি হৈছে? বহুত ভাল ভাল ভিডিঅ'জ হওক খানা বনোৱাৰে হওঁক বা কিবা বস্তু নতুনকে শিকা ক্ৰাফট। আৰ্ট চব দিয়ে, সেইবোৰ ভাল সেইফালৰ পৰা চাব গ'লে, অ' সেইবোৰ ভাল। মানে চবৰে এটা ভাল আৰু এটা বেয়া থাকেই দিয়াচোন, কিন্তু এতিয়া কথাটো হ'ল যে কি কিছুমানে তাৰে অপব্যৱহাৰো কৰিছে। চচিয়েল মিডিয়াৰ থ্ৰুদি, মানুক ব্লেকমেইল কৰে, চাইবাৰ ক্ৰাইম কৰিব গৈ আছে, হম, হম, আৰু চাব গ'লে কিছুমানে এনেই ৰিল চাই কেনে নিজৰ মূল্যবান সময়খিনি ক্ষতি কৰি আছে, এ এটা ভাল কামত লগোৱা নাই, কিন্তু তাৰ মাজতে কিছুমানে আকৌ ছ'চিয়েল মিডিয়াৰ থ্ৰু দি ব্যৱসায় কৰি কেনে আজিও আছে, সেইয়াই মানে মানুহৰ মানে মা মনটোৰ ওপৰত কথা। কোনে, কেনেকে, কি হিচাপত ব্যৱহাৰ কৰিছে? যদি কোনোবাই ভাল ভাল ভাবি কেনে ভালকৈ ব্যৱহাৰ কৰিবলৈ জানিছে, তেনেহলে তেওঁৰ ভাল হৈছে আৰু যদি কোনো অপব্যৱহাৰ কৰিছে, তেওঁৰ নিজৰেই ক্ষতি হৈছে। সেইটোৱেই আৰু মানে কি কয়? ভাল বস্তু আহে আৰু কিছুমান মানে উম নাথাকিবলগীয়া বস্তু আহে, সেয়াই আৰু ভাল বেয়া দুইটাই মানে প্ৰকাৰৰ বস্তু পায় আৰু, এতিয়া মানুহৰ ওপৰত কথা, কোনে কেনেকে নিজৰ সময় মানে জাৰি কৰিব খুজিছে নে নে কিবা এটা ভাল বস্তু চাই, শিকিব খুজিছে তাৰ পৰা। আৰু ক'ব গলে, চচিয়েল মিডিয়াৰ থ্ৰু দি এতিয়া মানে লগ বন্ধু খিনিৰ লগত মানে কন্টেকত থাকিব পাৰা যায় আৰু আজিকালি।
অ', অ' যিহেতু সদায়তো লগ পোৱা নাযায়, চব বেলেগ বেলেগ জাগাতো থাকে।
অহ।
উম, হে
আৰু মানে, হম হম। আৰু মানে এনেকুৱা হৈছে ন, কাৰোবাৰ যদি এতিয়া ধৰ, ফোন নম্বাৰ যদি চেঞ্জো হৈ যায় মাজত। বা ফোনটো হেৰাল বা কিবা কিন্তু চচিয়েল মিডিয়া একাউণ্ট এটা মানে পতককে হেৰাই নাযায়। সেইকাৰণে মানে মানুহ বিচাৰিবলৈ বা মান মানুহ যদি কোনোবা বহুত বছৰৰ পৰা লগো পোৱা নাই, ছচিয়েল মিডিয়াৰ থ্ৰ দি বিচাৰিবলৈ বহুত সহজ হৈ পৰিছে।
সহজ হয়, অ' অ'।
যেনেকে মিউচুৱেল ফ্ৰেণ্ডছ দি থ্ৰু দিয়েই হওক বা কিবা দিয়ে হওক আৰু চ'চিয়েল মিডিয়াতো বহুত ফ্ৰেণ্ডজো বনে আজিকালি, মিউচ মানে অ' উ এই লগৰ তোৰ লগৰটো মানে মোৰ লগৰ হৈ যায়, সেনেকুৱা টাইপৰো কথা হয় ন। তাৰ মাজত সেইয়া বেলেগ, বেয়া মানুহৰ পাল্লাত পৰি কেনে মানুহ বেয়াও হৈছে, ভাল মানুহৰ পাল্লাত পৰি মানে ভালো ভালো হৈছে।
উম।
সেনেকুৱা কথা আৰু, এতিয়া মানে নিজৰ ওপৰত কথা, কোনে কেনেকে চলে আৰু কি কৰে কি নকৰে?
তাকে তাকে আৰু ইনস্পিৰেচনো অ। পাৰি ন, বহুত ডাঙৰ ব্যক্তিৰ যোনবোৰ। আহ চচিয়েল মিডিয়াত আছে তেওঁলোকেও বহুত মটিভেশ্যনেল স্পিচ দিয়ে ন। কিছুমানে ডাঙৰ। বহুত এচিভ কৰিছে লাইফত তেওঁলোকৰ পৰাও মটিভেশচন ল'ব পাৰি। যে নিজৰ লাইফটো কেনেকে শুধৰাব পাৰি বদদ বদলাব পাৰি।
সেইটোয়ে, এ আৰু মানে ক'ব গ'লে আজিকালি। চ'চিয়েল মিডিয়াবোৰত যোনবোৰ পডকাষ্ট আহে, সেইবোৰ চাই কিনে মানুহবোৰে শিকিব পাৰে। ভাল - ভাল মানে যোনবোৰ ব্যক্তি আছে, এতিয়া যেনেকে। দেশৰ হকে কাম কৰে, সেইবোৰ মানুহৰ কথা জানিব পাৰি বা। বহুত কথা জানিব পাৰি বহু কথা জানিব পাৰি ক'ব গ'লে কিন্তু আজিকালি। আহ চ'চিয়েল মিডিয়াৰ পৰা যিখিনি কথা শিকা যায়। মানে যদি কোনোবা এজনে শিকিব খোজে কিন্তু বহুত কথা জানিব পাৰি যোনটো হয়তো আজিকালি। মানে আগৰ দিনত ইমান সম্ভৱ নাছিলে, এতিয়া মানে সেইবোৰৰ। থোৰ দিও আহ কাৰোবাৰ আত্মজীৱনী কাৰোবাৰ কোনে কোনখন গীত। কিতাপ লিখিছে, কিতাপৰ কথা কিবা কিবি। বহুত আৰু আজিকালি চ'চিয়েল মিডিয়াৰ থ্ৰদিক তোৰ ক'ব গ'লে। অ' পঢ়াতো বহুত সহায় কৰে ন, যেনেকে। অনলাইন ক্লাছেছ বা কিবা সেইবোৰতোতো বহুত সহায় হয় ন।
উম উম উম। আগতে সেনেকুৱা নাছিলে ন, এতিয়া বহুত সুবিধা হৈ গৈছে। ইজিলি এ্সেচবল।
অ' এক্সেচবল হয়। আৰু লগতে ক'ব গ'লে আৰু চ'চিয়েল মিডিয়াত আজিকালি যোনবোৰ সৰু সুৰা বিজনেছ থাকে। শপিং, হেণ্ডমেড বস্তু পায় বা। কোনোবাই জুৱেলৰী বেছি আছে, কোনোবাই মানে কিবা কিবি আৰ্ট এণ্ড ক্ৰাফ্ট বেছি আছে। সেইবোৰো বহুত ভাল হয়, সেই মানুহ জহনৰ কাৰণেও ভাল হয় যোনে বিক্ৰী কৰি আছে। অঁ। এটা উৎসাহ পায় ন, মানুহজন মানুহ গৰাকীয়েও। আৰু লগতে কি নাজনৰো ভাল হৈ আছে মানে। হাতেৰে বনোৱা বস্তু বা, মানে ক'ব গলে। বহু খিনিয়ে মানে ভাল হৈছে আৰু সেইবোৰ ক্ষেত্ৰ দি চাব গলে। মানুহৰ মানে বহুত আহ সহায় হৈছে। সৰু - সুৰা বিজনে কৰা মানুহখিনিৰ কাৰণে আৰু চচিয়েল মিডিয়া থ দি আজ। পজাৰ পায় বা। যদি নিজে যদি ভালদৰে যদি চ'চিয়েল মিডিয়া একাউন্টটো যদি বনাই কেনে যদি। হেৰি কৰিব পাৰি, তাৰ পৰা বহুত ভালকে আৰ্জিব পাৰে মানুহে।
অ তাকে তাকে ভাল হৈছে আজিকালি সেইটো কাৰণে
হোম মানে সেনেকে আৰু মানুহবোৰে মানে যদি ভালকে ব্যৱহাৰ কৰে তেনেহলেতো বাৰু একো ক্ষতি নাই যদি বেয়াকে ব্যৱহাৰ কৰে আৰু সেইটোৱে
সেইটো চবৰে নিজৰ ওপৰত কথা ন ব্য ব্যক্তিগত কথা সেইটো যিমান পাৰে সিমান উম উম দে ভাল লাগিল কথা পাতি ঠিক আছে অ অ অ নিশ্চয়